হেল্ল'। হেল্ল'। শুনিছা
হেল্ল'
হেল্ল' শুনিছা
অ অ
অ অ শুনিছো
কি কৰিছা
মই এতিয়া এনে আছো তুমি
আছো এনে আছো ৰবা আজি এবাৰ ওলাই যাম ভাবিছিলো
কলে যোৱা
ওলাবা নেকি নহলে কেফে এই ময়ো ভাবিব পৰা নাই কোনপিনে যাও
অ কেফে কেফে ফুৰিবলে
অ
অ কেফে তুমি কেনেকোৱা কেফে ভাল পোৱা মই অলপ বিজী আছো বাৰু আজি কিবা কাম আছে মোৰ আৰু ক্লাছ মানে কি য়োগা ক্লাছ এটা য়োগা ক্লাছ মানে এটা আছে সেইকাৰণে তুমি কি কোৱা ক কোন কেফেলৈ যোৱা
কোন কেফেলে মানে ইমান তেনেকে ভাবা নাই ইমান কেফে হৈছে আজিকালি ভাবিবলৈ দিগদাৰী
ঐ গুৱাহাটীত ধেই কেফে বনালে দেই আজিকালি কেফে কালচাৰটো যে আহিলে বহুত ভাল লাগিছে
ভাল লাগে অ আৰু ইমান বেলেগ বেলেগ মানে হেৰিয়ৰ থিম যে ন
অ ধেৰ মানে একদম ভেৰাইটি একদম মানে গ্ৰীছ ইষ্টাইল একদম বাহিৰত
অ মানে তোমাক একদম ৱেষ্টাৰ্ণে লাগে নে ইণ্ডিয়ানে লাগে চব পাবা আৰু এই চাউথ ইণ্ডিয়ানৰ পৰা ৱেষ্টাৰ্ণ জনলৈকে
অ চব চব চব চব আৰু মজ পপুলাৰ এতিয়া গুৱাহাটীত কেফে অনলি তোমাৰ ছিক্স মাইল এইফালে হাতীগড় ফালে আছে জয়নগৰ আৰু এতিয়া আমাৰ এইফালে উজান বজাৰ আমাৰ কলেজ চাইডে
অ উজান বজাৰ ছোৱালীতো কবই নালাগে
ফেমাচ পুৰা কেফে কলনি কলনীজ হৈ গৈছে আৰু কে ফে কলনিত যে তাকে ইমান আৰু কিন্তু ভাল লাগিছে যে দেই
ভাল লাগে অ আৰু চবৰে বেলেগ বেলেগ ডিজাইন বেলেগ
উম উম কনচেপ্ট বিলাক সেইটো ভাল হৈছে কিন্তু কেফে অনাৰ বিলাকৰ আৰু এই হেৰিখনৰ এই নতুন পাৰ্কখন কিন্তু দিয়া অলপ প্ৰব্লেম হৈছে তাত মানে বহুত য ট্ৰেফিক হৈ থাকে আৰু সেইকাৰণে ইছ্যু হৈছে
অ আৰু কেফে উজান খনো আছে নহয় তাতে
অ তাতো পুৰা হাই বৰ কাৰণে মজা হৈছে
আহ
তাৰ পিছত তুমি গৈছিলা কেফে উজানত
গৈছো
মজা লাগে কিন্তু তাত
বহুত ভাল লাগে আৰু মানে তোমাৰ গোটেই পৰিৱেশটো ইমান ধুনীয়া
ধুনীয়া সঁচা সচা কি কি খাইছা তাত
তাত তোমাৰ অ এনেকা কিবা কিবি ললো কফি চফি তাৰ পিছত মাথাছত বহুত তেতিয়া ট্ৰেডত চলি আছে
অ মাথাটো ইছে উম উম উম মাথাটো তাত ভাল আছিলে কিন্তু তাতে মই তোমাৰ টেষ্টি হয় তাতে মই মাথা ট্ৰাই কৰিছো কফি ট্ৰাই কৰিছো তাৰপিছতে ম'ম' আৰু মান মুৰিয়ান আৰু হেৰি ফ্ৰাইড ৰাইচ আছিলে আৰু ফ্ৰেঞ্চ ফাইচ আছিলে
ফ্ৰেঞ্চ ফ্ৰাইজটো বহুত ভাল অ অ
তেচাৰ হলে যোনো ক্ৰিচপিনেছ থাকে ন ফ্ৰেণ্ছ লাই যত অ ম হয় মজা হয় কে আৰু মম' কেইটাও ধুনীয়া হয় কিন্তু ভাল নচ অ ম'ম' কেইটাও ভাল মই নিজে তাই কৰা নাই সেইটো শুনিছো মেই ভ ভ মম ভ বাকী আৰু উজান বজাৰ কেচ হানদি ক'ত ক'ত পৰিছা তুমি
বাকী তোমাৰ গেজলিক খন যে আছে
অ অ এ কোনফালে
খনৰ সেইখনো বিৰাট ভাল লাগে হট পচ তাৰপিছত তোমাৰ আৰু আৰু কি কি আছিলে আহ কোৰিয়ানৰ কোৰিয়ান সেইখন আহিছে নহয় দুখন নে এখন
গাৰ্নিছত গৈছা নেকি তুমি কেনেবাকে
গ নিছত নাই যোৱা
গাৰনিছত মাছ গ দ তাত তোমাৰ যোন মায়ামী নাই যা বহুত এক্সপেঞ্চিভ হৈ যায় মায়ামীখন সচা আৰু বহুত এক্সপেঞ্চিভ লাগ গে খুৱা দি দিবলে ধুন হয় হয় তাত ধুনীয়া। আৰু হাৰি কি কয় গান ইচখন যাৱা কিন্তু মিছ কৰি আছো। গান ইচখন তোমাৰ তাতে যোনটো কুইন ফাৰাইফিকেন দিয়ে। দি ইচ মাই। টাই মানে বহুত মজা হয়।
আচ্ছা যাব লাগিব যাব লাগিব।
মজা হয় তাতে আৰু তিজ্তৰি গৈছা তুমি উজান বজাৰ।
তিস্তৰিও যোৱা নাই তোমাৰ লগত যাম যাম কেে যোৱাই হোৱা নাই।
অ ফিষ্টষ্ট বলাই ওলাবা।
চেতিক লাগে ইমান ধুনীয়া।
বহুত বহুত ধুনীয়া আৰু টি ষ্টৰিখন মেইন কথা তোমাৰটো মানে গুৱাহাটী অজি কেফে বিলাকৰ ভিতৰত এখন মানে।
অ অ আৰু একদম মানে আগৰ নো সমান পুৰণা হয়। উম বহুত পুৰণা আৰু সেই মানে গোটেই ডিজাইনতটো ভাল। ভাল লাগে।
উম উম গোটেই সিহঁতৰ সেই গোটেই বাঁহৰ বেতৰ সেনেকুৱা ডিজাইন বিলাক। তুমি অল্ড টাউন কেফে গৈছা।
কলউন গৈছো।
উলটান ধুনীয়া হয় কিন্তু।
অল্ড টাউন তাৰপিছত এইখনতো গৈছিলো জেল কেফে এন বাৰ এইখন যে কিন্তু। বৰ এটা খচ নহয়। হয়।
নহয় নহয় কিন্তু ইমান ঠিক নহয় বাট এই। নহয় নহয় নহয় তুমি ৰেৱতীত গৈছ। চিলাই বত। আমাৰ গুৱাহাটীত পুৰণা আহ তাইৰ চাওমিন মজা লাগে তাত মজা লাগে সঁচা তুমি এটা কথা জানা কে উাজান। খ যে য'ত আছিলে।
অহ।
কেফে উওজান। খন থাকাৰ তোমাৰ অ হেৰি তাতে এটা আগতে বেলেগ এখন কেফে আছিলে। সেইখন তোমাৰ ব্ৰিজ ব্লক আছিলে। এখন বিৰাট সখন অজি কেফে হয় উজান বজাৰ তাত বহুত ধুনীয়া তাত ভাইভ এন অল তাত তোমাৰ জেমিং হৈ থাকে। কেতিয়াবা গান চান গাই বহুত মজা লাগে। গান গাব তাত তোমাৰ মানে বহুত কজি ভাই বাৰু কেফে খন। একচেলি বহুত ধুনীয়া।
আৰু তোমাৰ হেৰি এইখনৰো হেৰি ভাল হয় খানা ভাল হয় কেফে কৰ্মাক। ফলৰ। অ এতিয়া চাগে আকৌ ইণ্টেৰিয়ৰটো বদলালে ন। পাহতে
অ ইণ্টেৰিয়ৰটো বদলাইছে বদলাইছে
ও এটা দেখিছিলো বৰ ধুনীয়া লগা হৈছে
সঁচা তুমি ইলেভেন এভিনিও গৈছা ইলেভেন এভিনিউ ভাল ভাল আমাৰ আমাৰ এইটো হেণ্ডিগড় আমাৰ হেণ্ডিগড় কলেজ খনৰ যোনটো ওচৰত একদম চিটি ভিউ সেইখনো মাছ
অ সেইখনতো সদায়ে যাও কালিও গৈছো
সদায় যাব পাৰে সেইখন ইমান এফৰ্ডেবল অ খালা অ ইচপেচিয়েলী সৰিঅ শ্বেকটো বহুত তেষ্টী হয় তাৰে সঁচা সঁচা আৰু কবইনালগে চিকেন সাওমাটো ইমান টেষ্টি আৰু ফৰটি নাইনতে দিয়ে অ মজা হয় ফ্ৰেঞ্চ ফ্ৰাইজ একদম বহুত মজা তাত সেইটোয়ে ভাল লাগে দাম বিলাক কম আমাৰ ষ্টুডেণ্টৰ কাৰণে মানে এফৰ্ডেবল হৈ যায় সেইটো কাৰণে ভাল লাগে আৰু এইটোতো আছেই তলত অ ফুটভিলাখনন
সেইখনতো এতিয়া বন্ধ হ'ল বোলে
অ ফুটবিলা সেইখন অ ৰিচেন্ট সেইখন বন্ধ হৈছে বন্ধ হৈছে বন্ধ হৈছে সেটো কাৰণে কন্ৰাকখনত বনাব বুলি কৈছে কিন্তু সেই জেগা খিনি সেনেকেই ভাল লাগে কিন্তু
ভাল লাগে অ অকমান মানে মেচি হৈ থাকে কিন্তু ভাল লাগে
মুকলি ভাইবোৰ সেইকাৰণে ভাল লাগে তাতে আৰু তাতে কেফে বিলাকৰ এতিয়া মেইন কথা হৈছে মানে অনাৰ বিলাকে অলপ যদি বুজি পাই ন কেফে অলপ প্ৰাইচ বিলাক কমাই দিব পাৰে বিকজ মানে কেফ এতিয়াাতো কেফে কালচাৰ চলি আছে
আৰু কেফেত বেছিভাগ মানে ষ্টুডেন্ বা টুৱেণ্টি মানে বিশ ত্ৰিশ বছৰীয়া মানুহ খিনিয়ে যাই ধৰা ত অকমান প্ৰাইজতো ইচ্ছা কৰিলে কমাব
কমাব পাৰে তেতিয়া মানে বস্তুতটো মানে তাতে কি হয় মানুহ বিলাক আৰু যাব তেতিয়া আৰু গম পাব আৰু জানিব মানে
অ আৰু বেলেগ বেলেগ খানা তেতিয়া খাব পাৰিব
উম উম উম উম উম বিকজ তোমাৰ কেফে হানটিং চলি আছে ন গুৱাহাটী আৰু ইনফ্লুৱয়েজৰ বিলাকো যায় সেইটো কাৰণে ভাল হৈ যায় তুমি জেবিচ গৈছা চাগে অ জে বি যেত টো মজা হয় তাত ভেজ পালেও কিন্তু মজা হয়
হেংগ আউত বুলি
হেং আউত
হেং আউট খনো ভাল লাগে দেই ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰ ধুনীয়া হয় আৰু হেং আউট খন পি মানে ফেমিলিৰ লগত যাব বেছি ভাল
ভাল হয় অ ফ্ৰেণ্ডজতকে য়েছ য়েছ তুমি হেৰি এইটো উজান বজাৰ চাইডে কেফে বেছিকে ঘূৰিছা নে চিৰে ছয় মাইল সেইটো চাইডে কেফে গৈছাও ওলটা ফালে উজান বজাৰ চাইডে ন উম উম আমি অ হেৰি মই দুবাৰ মানে টিপৰ কামত আমি সেইফালে গৈছিলো ছিক্স মাইলৰ এনেকে যাওঁতে এ তোমাৰ জোৱা এ নক আকৌ তাতে চোতৰ কেফে খন আছিলে তাৰপিছত এতিয়া য়েছ সেইখন সেইখন গৈছো গৈছো আৰু কেফ এন ক্লাব এখন দুখন আছে তাত
অ কেফে এন ক্লাবখন মোৰ যোৱা বহুত দিন হল ক্লাছ টুৱেলভতে যোৱা আছিলে আৰু চুত খনতো মানে খানা চানা এই অলপ কেফে ৰিচিটি জিও নিছে অলপ মানে এফৰ্ডেবল উম আৰু তলত বহা সেইটো ভাল লাগে
ভাল হয় ভাল আৰু সিহঁতৰ হেৰিটো ভাল এইটো অ কি কয় মানে স্পেচটো ডাঙৰ কিন্তু গোটেইখিনি বাহিৰৰ কাৰণে আৰু ভিতৰত বহিব ব ডাঙৰ হয় চানমাই থোপকাত গৈছিলা তুমি
অহ গৈছো তাতেও অহ বিৰাট টেষ্ট তাৰে যিটো মানে থোপ্পাটো আৰু ম'ম'টো বহুত টেষ্টি আছিল এতিয়াৰ কথা নাজানো হেল্ল'
এতিয়া বোলে বেয়া বেয়া হৈছে মই তাকে শুনিছো অ অ আগতে বহুত ভাল আছিলে চি এতিয়া শুনিছো যে এতিয়া বস্তুবিলাক বোলে অলপ বেয়া হৈছে খাবলৈ বেলেগ হেৰি মানে বস্তু বস্তুবিলাক আৰু তাৰ ওচৰততো ক'বই নালাগে চিজাখন আছে ফেমাচ হ'বৰে জানা
আছে অ' সেইখন তোৰ নাম্বাৰ ওৱান।
তাৰে ম'ম' বহুত টেষ্টি হয় শ্ৰী
বহুত ভাল লাগে, বহুত ভাল লাগে অ' আৰু হেৰিয়ত ম'ম' খাইছা নে নাই? যে ফ'টি নৰ তন্দুৰি। তন্দুৰী আৰু ম'ম ইমান টেষ্টি, আৰু জে ফৰ্টিন টো ভালে কেইখন আছে ন ' যতেই বন তাত
তাতে তাতে আৰু আম বাৰু ওচৰতো আছে আৰু তাই জে ফৰটিনৰ লগতে যে আছ ছে তোমাৰ ম'ম' ঘৰখন ওৱাও উজান বজাৰ বৰ তাত টো মজ
ইমান টেষ্ট তি
মই কিন্তু অ ভেৰি কেফে বিলাকতো বহি ভাল পাওঁ মানে যেতিয়া দাম চাম অলপ আমাৰ জোখৰ হৈ
উম মানে এতিয়া বেছি একদম বেছি ধুনীয়া কেফে হ'লে দামো বাঢ়ি যায় আৰু সদায় সেনেক
যাব নোৱাৰি এদিনত যাব পাৰি আৰু বহুত সপ্তাহৰ মূৰত কিন্তু মই এতিয়া তোমাৰ চাহ তাত খাই আজিকালি ভাল পোৱা হৈছো মানে এই হেৰি ষ্ট্ৰিট ফুড বিলাক পোহজিত
অ আৰু স্ট্ৰিট মানে স্ট্ৰিট ম'ম' যোনবোৰ থাকে সেইবোৰো বহুত
বহুত টেষ্টি বহুত টেষ্টি থাকে সেইটো মজা হয়। আমাৰ আ মই যত থাকো এতিয়া ৰহ সেইখিনি জেগা তোমাৰ ৰাজ গড়ৰ এইফালে চাইতত মানে এটা বেষ্ট মম' এটা স্পট পাই গৈছো তাতে কিন্তু বহুত টেষ্টি মানে, ষ্ট্ৰীট ফুড আৰু। চিকেন পপকৰ্ণ থাকে কিবা-কি কিবি এইকেইটা মজা হয়।
আৰু সেইখিনিত আছে তুমি এতিয়া একজেক্টলি ক'ত থাকা মানে
হেৰিত থাকো পুৰা তোমাৰ এই ৰাজগড়ৰ এইফালে চাই বাইলেনটোত সোমাই গ'লে পাই যাই মানে কমাৰ্চ কলেজৰ ইফালে চাইত আৰু। সেইখিনিতে, তাতেটো ধেৰ কেফে ইতিয়া
অ বহুত কেফে তাতে অ আৰু এইখন আছে নহয় এই আইকন খন তাৰ ওচৰতো বহুত দোকান হয় উম তাতে আৰু এখন কেফে আছিল ৰবা ওপৰত মানে উঠি যাব মানে এনেকুৱা নাম পাহৰিলো গৈছিলো
ওপৰত টো কোনফালে আছিলে
এই ৰাজগড়ৰে কোনোবা এটা বাইলে ন তোমাৰ হেৰি ফ্ৰেণ্ড থিমটো যে
অ অ চিটি চেত কিবা চিটি চিটি
অ তাৰে যে পিজ্জা আৰু ডিজেল মম' টো ইমানে টেষ্ট
বহু টেষ্টি আছিলে ইয়া তাতে ৰাজগড়ৰ তোমাৰ এল চি পিত গৈছা লালচনা ভণ্ডাৰ লালচনা ভাডাৰ লালচনা ভাণ্ডাৰ তাত তোমাৰ ভেৰাইটি ছত্ৰ
ছাট পায় এতিয়া ৰিচেন্ট বহুত ভাইৰেল হৈছে ন
ভাইৰেল আছে তাত ইনফ্লয়েঞজাৰ বয় গে আছে সেইটো কাৰণে মজা হয় আৰু তাত মানে দাম বিলাক মানে এফৰ্ড দেবল আৰু ইজিকে খাব পাৰি আৰু বস্তুবিলাক বহি মেলি সেইটো কাৰণে ভাল আৰু তুমি আজি এ কেফে যাম বুলি কৈছিলা
এতিয়া চোৱা তুমি ফ্ৰী হয‌ নাই
অ অ যদি মই ফ্ৰী হওঁ তোমাক ফোন কৰি জনাম আৰু সেইটোয়ে আৰু কেফে যাব পাৰিম এতিয়া অ অ কেফে গলে আমি সেই এতিয়া উজান বজাৰ ফালে যাম আৰুেকে গ বুইছা তাতে ভাল হ'ব অহত অপচন থাকে তাকে যাব পাৰি ফালে ভালকে খাবও পাৰিম ভালকে। আড্ডা মাৰিব পাৰিম সেইটোৱে আৰু দিয়া অ', অ', মই তোমাক জনাম দিয়া ঠিক আছে কেফে গলে উম উম ঠিক আছে অ', অ', অ', হ'ব দিয়া।